কি কৰি আছে বৌ?
অ', এয়া ভাত বনাইছোঁ। তুমি বনালা?
নাই বনোৱা ৰ'ব। এইক পঢ়ালো। নাই।
কি, পঢ় শুৱা নাই সি?
অ', নাই, নাই এই কিতাপ পঢ়ালো আৰু এতিয়া মানে বনাম আৰু এতিয়া লাহে, লাহে।
কি বনাবা আজি?
এ, মাছ বনাম ৰ'ব।
অ'।
আপোনাৰ হ'ল নেকি?
নাই, মোৰ আধা হৈছে।
অ'। সৃষ্টি কি, কৰি আছে?
তাই শুলে অলপমান, তাৰপিছত এই পৰীক্ষা চলি আছে নহয় পঢ়িব দিছোঁ। পঢ়ি আছে দেউতাকৰ লগত।
আমাৰতো আজি খতমেই হ'ল।
ভালেই হল। মাছ কি বনাবা? টেঙা নে মছলা নে, কি বনাবা?
উ, নৰসিংহৰ পাত, ভেদাইলতা দি সেনেকে বনাম ৰব' আৰু খাৰ
অ'।
বাকি গৰম দিনৰ কিবা প্লেন কৰিছা নেকি বাত যাবলে?
নাই কৰা ৰ'ব বৰ্তমান। ক'ত আৰু যাম গাঁৱতে যাম আৰু
আপোনালোকে ক'ত যাব?
দেউতাকে কৈ আছে দেখোন শ্বিলঙত যোৱাৰ কথা। অ'।
তাকেইেতো আমাৰো কৈ আছে, কৈ আছো ৰবচোন। অ', আমাৰো কৈ আছে ৰ'ব, কি বা হয় এতিয়া সময়তহে হ'ব। তাকেইেতো, কৰ'বাতটো যাব লাগব বন্ধত।
অ'।
ইতিয়া কি উম, দেউতাকে আহি পোৱা নাই।
আহি পালে, তাইক পঢ়াই আছে। তাই গা ভাল পাইছ
অ', এতিয়া ভাল পাইছে ৰ'ব অকনমান, এতিয়া জ্বৰ নাই বৰ্তমান।
অ'। দেখুৱাবা বিলাক ভাল কৰিব দিবা। পাচলি চাচলি খাব দিবা, ফল মূল চলমূল। সেয়া নাখায় ন ল'ৰা ছোৱালী বিলাকে।
তাকেইটো। কি বনাই আছে এতিয়া? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?